হেল্ল'!
অ', হেল্ল'!
অ', শুনি আছানে আপুনি?
হয়, হয়, হয়। মই শুনিছোঁ।
অ', নমস্কাৰ। অ, আজি মই আপোনাৰ লগত এটা বিশেষ আ টপিকৰ লগত মানে কথা পাতিব বিচাৰিছোঁ। সেইটো হ'ল মানে আমাৰ খাইদ আমি যি খাওঁ মানে দিনত যি খাওঁ সেইবোৰৰ বাৰে নাই। সেইবোৰৰ মা নে বিষয়ত আৰু অহ এতিয়া মই আপোনাক অহ সুধিব চাইছো মানে আপুনি আজি কি খালা মানে? কি চব্জি দি মানে ভাতটো খালা, আপোনাৰ লাঞ্চ হওক বা আপোনাৰ ব্ৰেকফাষ্ট হওক
অহ ত' প্ৰথমতে আপোনাক ধন্যবাদ দিছো। আপুনি আ বিশেষ এটা বিষয়ৰ মানে আপনি চুইচ কৰি লোৱাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ। ত' আজিতো ইমানটো কিবা ইমান হেৰি নহয় আজিৰ কিবাটো মোৰ দিনৰ কিবাটো লাঞ্চটো আ আছে এইটো জি কা জিকা আলু মটৰ আৰু এতিয়াতো মানে কঁঠাল গুটি পাই না
অ', হয়, হয়। অ' শুনি আছো, শুনি আছো।
হয় তামানে চব্জি বনাইছে তাৰপিছত আৰু এই মানে কিবা আমলেট আছিলে, সেইটোৱেদি মানে তেনেকুৱাই খালো আৰু উম। পিছে আপুনি কিহে কিহে দি খালে আপুনি?
মোৰতো ক'ব গ'লে মোৰ ক্লাছ আছিল ন একচুৱেলি ত' মই আহি কিনে দালি বনালো আৰু লাই শাক লাই শাক অলপ আছিল। লাই আৰু আলু ভাজি কৰিলো আৰু অমলেট এটা কৰিলো। সেইটোৱে মোৰ
অ'।
অ' ত' মই এতিয়া আপোনাক সুধিব সুধিব বিচাৰো যে আপুনি কেনেকে খাদ্য খাই ভাল পোৱা মানে? কি বস্তু খাই বেছি ভাল পোৱা মানে কোনটো বস্তু আপোনাৰ কাৰণে ভাল বুলি আপুনি ভাবা? কি বস্তু খালে মানে আমাৰ আ আমাৰ দেহাটো মানে ভাল থাকে বুলি আপুনি ভাবা?
মানে আপুনি আ চব্জিৰ ক্ষেত্ৰত ক'ব বিচাৰিছে না, অন্য কিবা ফল-মূলৰ না, কেনেকা কি ক'ব বিচাৰিছে?
যিকোনো আপুনি যি ভাবা মানে ক'ব পাৰিবা আৰু ফল-মূলে হওঁক বা শাক-পাচলি চব্জি অ।
হয়-হয়-হয়। ত' হয় আহ মানে তেনেকৈ মইতো চবতোৱে মই বেছিভাগে খাওঁ এতিয়া মানে চব্জিৰ ক্ষে ত্ৰত ক'বলৈ গ'লে এনেকুৱা লাই, মূলা, কবি, অমিতা না এইবিলাক তাৰপিছত জিলকা, জিকা, ভোল, না সকলো বিলাক যেনেকুৱা যিটো নেকি ফ্ৰেছ ভেজিটেবল হয় না এইবিলাক মানে খাওঁ আৰু না কিন্তু মই এ-এটা বস্তু মানে বেছি খাব ভাল নাপাওঁ আৰু না, যিটো নেকি তিতা কেৰেলা এইটো মই বেছি খাব নোৱাৰো, খাব নোৱাৰো মানে নোৱাৰোৱে নাখাও ত' বাকী বাকী এতিয়া মানে যেনেকা যি চব্জি বিলাক পাই না, ইপিনে কচু আলু, কচু আলু ইপিনে আৰু এইপিনে গাহৰি মাংসৰ লগত এনেকুৱা ব-বনাই পেলাই বহুত মানে খাব ভাল পাই আৰু মই সেইবিলাক মানে খাবা আৰু যিটো নে কি আমাৰ বড়োৰ ট্ৰেডিচনেল যিটো নেকি অনলা খাৰৈ বুলি কেনে কয় এইটো না এইটো মইতো বহুত ভাল পাই, ত' আমাৰতো মানে বেছিভাগে অনলা খা আ অনলা চব্জিটো যিটো মানে খাৰ চব্জি যিটো টো আমাৰ অ পৰিয়ালত মানে আমি সপ্তাহত এবাৰ দুইবাৰতো আমাৰ থাকিয়েই আৰু না আমি তেনেকুৱা বহুত খাওঁ সেইটো, এনেকুৱাই মাছ কে-কেতিয়াবা মাছৰ লগত খাই কেতিয়াবা এনেকুৱাই না যি কোনো এনেকুৱা মানে বনাই পেলাই আমি মানে বহুত খাওঁ আৰু কি, আৰু তেনেকা এতিয়া মানে ফুল-মূলৰ ক্ষেত ক্ষেত্ৰতো মানে এতিয়াতো আম কঁঠালৰ দিন, আম কঁঠালটো ত মানে খোৱাই যায়, উম অ এতিয়া মানে কঁঠাল চিজন আৰু মই মানে বেছি মানে এ এনেকা কেঁচা কঁঠাল খাবৰ কাৰণে নিমখ জলকীয়া লগাই পিনে খাবলৈ খুব ভাল পাওঁ। উম কঁঠাল বিলাক এতিয়াতো কোঁঠালৰ চিজিন হয় এতিয়া মানে ডেইলি খোৱাই হয়। কেঁচা কঁঠাল মানে তেনেকুৱৈ নিমখ জলকীয়া লগাই পেলাই খুৱাই হয় আৰু এতিয়া মানে আৰু এতিয়া আনাৰসৰ চিজন এতিয়া আ-আনাৰস বিলাকো বহুত মানে এতিয়া বজাৰত এভেইলেবল পোৱা হৈছে। সেইবিলাক মানে এতিয়া মই খাই কিনে বহুত ভাল পাওঁ আৰু, বহুত ভাল বহুত ভাল পায় আৰু এইবিলাক খাই পেলাই।
অ অ আপোনাৰ পৰা আপোনাৰ অ অ কওকচোন।
এ ক'ব ক'ব আপুনি কওকচোন।
অ আপোন-আপোনা পৰা এইবোৰ মানে শুনি কেনে ভাল লাগিল আপুনি কি কি বস্তু খাই বেছি ভাল পৰা আৰু খাদ্যৰ ওপৰত, মানে পৰা শুনি বহুত ভাল লাগিল আৰু ন মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছো অ আমি পাৰুনা শাক-পাচলি বেছি খাব লাগে আৰু চিকেনৰ যি ফল-মূল চিজনৰ যি শাক-পাচলি সেইটো মানে আমি খাব লাগে আৰু না। যোনটো মানে আমাৰ হেল্থৰ কাৰণে বহুত ভাল হয় আৰু যেনেকে আপুনি ক'লা আপুনি কঁঠালৰ গুটি খাই ভাল পোৱা আৰু এনেকে বড়ৰ ডিছেছ, অনলা এইবোৰ খাই কিনে ভাল পোৱা হয় বাৰু সেইবোৰো খাব লাগে আৰু ভাল হয় খাবৰ কাৰণে সেইটো হয় ন আৰু
হয়।
ক'ব গ'লে, আমি যিমান পাৰো ন, এতিয়াতো গৰম বতৰ অ, ত', যিমান পাৰো আমি ফুলবোৰ বেছি খাব লাগে আৰু, ফল-মূল। কিয়, কিয় ক'লে মানে ফল-মূলত আমাৰ দে মানে দেহাত লাগা যিখিনি পানী আমাক মানে আমাৰ শৰীৰত লাগে ন, সেইখিনি পানী আমি যদি ফল-মূল খাওঁ, সেইখিনি পানী মানে আমাৰ বডিত যিখিনি ফল-মূল খায়, সেইখিনি পানী মানে গুচি যায় মানে, গুচি যায় আৰু না, আমি আমাৰ বডিত পাওঁ। যিখিনি পানী আমি পানী খায়ো মানে সেইখিনিতো নাপাও, সেইটো মানে ফল-মূল খালে আমি পানী খাব আৰু দৰকাৰেই নহয় আৰু। সেইখিনি মানে এনাৰ্জি আমি ফল-মূলৰ পৰাই পাওঁ, আৰু ক'ব গ'লেতো অ, এনেকে শাক-পাচল আছে, যোনতোক আমি খাব লাগে। যেনেকৈ লাই শাক আছে মূলা শাক আছে, আৰু সেইটো কি বুলি কয় আছে কচু সেইবোৰ আমি খাব লাগে, সেইবোৰ আমাৰ কি কয় হেল্থৰ কাৰণে ভাল হয়। আমাৰ চকুৰ কাৰণে ভাল হয়, আমাক ভিটামিন দিয়ে, আমাক ষ্ট্ৰং বনাই। ন, নহ'লে কি হয়, এই গৰম বতৰত যদি আমি উল্ট-চিল্টা খাও না বাহিৰৰ বস্তু, তেতিয়া মানে আমাৰ বহুত বেমাৰ হয়, এতিয়াতো দেখিয়ে আছা, গৰম বতৰত মানে বহুত ডিহাইড ড্ৰেচন বোৰ, বমিবোৰ হয়, মানে হস্পিতলত এতিয়া বহুত দেখিবা আৰু ন গ'লে যে মানুহবোৰে গৰমৰ কাৰণে ডিহাইড্ৰেচন হৈ কিনে মাথা ঘুৰাই কিনে, পৰি কিনে, হস্পিতালত এডমিট হৈ আছে, বা গৰমত এনেকে বাহিৰৰ উলটা-চিদা বস্তু খাই কিনে হস্পিতেলত এডমিট হৈ থকা, হাগা, বমি হোৱা, সেইটো বেছি দেখিব আৰু না। সেইটো মানে বেছি দেখিবা পায় আৰু। ত', সেইকাৰণে, যাতে গৰম বতৰত মানে এইবোৰ বেমাৰ-আজাৰ বোৰ নহয়, সেই কাৰণে আমি কি, বেছিকৈ ঘৰত বনোৱা বস্তু বোৰতো খাব লাগে। বাট এতিয়াতো ক'ব গ'লে, বেছিভাগ ল'ৰা-ছোৱালীয়ে বাহিৰৰ বস্তু খাই, গৰম হ'লেও ঠাণ্ডা হ'লেও। এই গধূলি হয় মানে, বাহিৰত ওলাই কিনে, ওলাই যাব কেতিয়াবা ম'ম' খাব, চাওমিন খাব, চিকেন পকৰা খাব, বহুত এনেকে উলটা-চিধা বস্তু খাই ল'ব, তাৰ পিছত আকৌ ঘৰত আহি ভাত নাখাব। এনেকে বাহিৰৰ বস্তু খায়ে থাকিব, তেতিয়া মানে আমাৰ পেটটো হজম কৰিব নোৱাৰে আৰু ন, বেছি বাহিৰৰ মানে তেল থকা বস্তুটো আমাৰ পেটটো হজম কৰিব নোৱাৰে। যাৰ কাৰণে মানে আমাৰ পেটত মানে বহুত বেমাৰ বোৰ হয়, যেনেকে পাথৰ হয় বহুত আজিকালি। কিডনী ষ্টনছ বোৰ বহুত পাওঁ, গল্ড ব্লাডৰ পাওঁ, সেইবোৰ চব মানে খোৱা লোৱাৰ কাৰণে হয় আৰু না! আমি বেছি মানে তেল থাকা বস্তুবোৰ খালে না, আমাৰ দেহাত আমাৰ শৰীৰত মানে কি বস্তু লাগে, সেইটো নাপাও আমি, উল্টা আমাৰ শৰীৰটো কি হয় অম, বেয়া হৈ যায় আৰু না‌! যেনেকে গ'ল্ড ব্ৰডাৰ ষ্টন, সেইটো মানে আজি বহুত মানে বয়স থাকা, বয়স থাকা, ল'ৰা-ছোৱালীৰ মানে দেখা পাওঁ আৰু না, এইটো গল্ড ব্লাডাৰটো হোৱাটো, গল্ড ব্লাডাৰ ষ্টন হোৱাটো, মানে কিয় হয় বুলি ক'লে মানে, ইহঁতে বেছি অইলী জাংক ফুড খায়। আজিকালি মানে অহ, মেক্সিমাম ক'ব গ'লে, বাহিৰৰ বস্তুৱে খাই ন ল'ৰা-ছোৱালী বোৰে, আৰু বাহিৰত বনোৱা, সেইবোৰ মানে এটা তেলতে বনাব, আকৌ সেইটো তেলটো থৈ দিব, আকৌ সেইটোৱে ইউজ কৰিব, এনেকে মানে তেলটো পুৰণা হৈ যায়, আৰু সেইটো তেলটো মানে বেয়া হৈ যায়। আৰু সেই তাতে বনোৱা বস্তু বোৰতো মানে আমি খাওঁ। সেইকাৰণে আমাৰ মানে শৰীৰটো- ষ্ট্ৰং নাথাকে হেল্ডি নাথাকে বহুত বেমাৰবোৰ হয়। সেই কাৰণে আমি বেছি বাহিৰৰ খোৱাটো এভইড কৰিব লাগে, আৰু যিমান পাৰোনা আমি- ঘৰৰ বনোৱা খাব লাগে, সেইটো আমাৰ কাৰণে বেছি মানে ভাল। আৰু আমি যিমান পাৰো বইল খাবো লাগে আৰু না বেছি অইলি খাব নালাগো। নালাগে মানে- বেছি বয়েল খালে কি হয়? অঁ আমাক যি ভিটামিনচ প্ৰটিনচ বোৰ লাগে ন, সেইটো মানে আমি- ঘৰৰ পৰা যি বনাই খাওঁ, তাতে বেছিকৈ ভা বেছিকৈ মানে পাওঁ আমি। আৰু ডিহাইড্ৰেচনৰ কথাটো ক'ব গ'লে মানে খোৱা লোৱাৰ কাৰণেও- হয় এইটো, গৰম বতৰ হ'লেও মানুহবোৰে মানে ইমান পানী খাব নোখোজে মানে- পানী খালেও মানে যিমান খিনি লাগে সেইখিনি নাখায় আৰু না, এতিয়াতো গৰম বত- তৰ অলপ মানে- এনেকে কষ্ট কৰিলে অলপ খোজ কঢ়িলে মানে বহুত ঘামি- যাওঁ ঘাম ওলাই, সেইটো ঘাম ওলাই কিনে আমাৰ শৰীৰত মানে পানী নোহোৱা হৈ যায়। সেইকাৰণে আমি যিমান ঘামো ইয়াৰ ডাবল মানে আমি পানী খাব লাগে। তেতিয়াহে আমাৰ শৰীৰটো মানে ষ্ট্ৰং থাক- কিব আৰু আমাৰ ডিহাইড্ৰেচন নহ'ব সেইকাৰণে অঁহ এতিয়া গৰম বতৰত- লাগাত কৰি বেছি মানে পানী খোৱা পানী খোৱাটো ভাল আৰু ন, যিমান পাৰে সিমান- পানী খাব লাগে লাগিলে, লাগিলে ফল মূল খা ৰাতিপুৱা তাৰ পিছত আকৌ- কিবা কাম কৰিলে বা কিবা কৰিলে সেনেকেই আৰু অঁহ পানী পানীত- টো বেছি খাব লাগে আৰু ন আৰু ক'ব গ'লে, সদায় আমি যিমান পাৰো সদায়- একটা কল নহলে একটা আপেল মানে খাব লাগে ৰাতিপুৱা। অঁহ ক'ব গলে মানে কলটো খালে কি হয়? যাৰ মানে চুগাৰটো অহ লো থাকে ন, - অঁ সেই মানুহ বোৰে মানে ৰাতিপুৱা ৰাতিপুৱা কল খাব- অঁহ গ্লুক'জ দিয়ে আৰু ন, যাৰ কাৰণে- অঁহ আমাৰ মানে দেহাত অঁহ শৰীৰত মানে বল আহে। যোনটোৰ কাৰণে মানে গ্লুকজ পাই কিনে আমাৰ বডীৰ মানে এই- ল' চুগাৰ থাকিলে মাথা ঘূৰাই কিবা হয় সেইবোৰ নহয় আৰু ন'?
হয়।
ত' মই মোৰ কব লগাটো এইখিনিতে ক'লো এতিয়া আপুনি যদি কিবা ক'ব বিচাৰে ক'ব পাৰা।
অ' এতিয়া মানে ক'ব পাৰা মানে আমাৰ- সময়টো হৈ আহিছে, ত' এতিয়াতো আমাৰ- অঁ' তেনেকা আৰু মানে ইমান খিনি ক'ব পাৰ কিবা অসুবিধা নাই ত' যিয়ে নহক- সচাকে আপোনাৰ পৰা মই যিখিনি কথা জানিব পাৰিলো বহুত মই আপোনাৰ পৰা জানিব পাৰিলো। মানে আমাৰ খোৱা খাদ্যৰ যি চব্জিৰ ক্ষেত্ৰত আৰু এইপিনে যি নিকি বাহিৰা না ফল মূল আৰু- জাংক ফুডৰ বিষয়ে আপুনি- ধুনীয়াকে প্ৰকাশ কৰিলে তো মই বহুত কিছু জানিব পাৰিলো। চ'- ত' আপোনাক বহুত বহুত ধন্যবাদ দিছো। ত' আজিৰ আমাৰ যি- খোৱা খাদ্যৰ বিষয়টো আজি আমি ইয়াতে আমি থম ন'।
অঁ' হ'ব আপোনাৰ লগতেও কথা পাতি ভাল লাগিল। আশা কৰো আৰু পিছতো আপোনাৰ লগত এনেকে কথা ক'ব পাম বুলি বেলেগ বেলেগ বিষয়ৰ- ওপৰত আমি আলোচনা কৰিব পাৰিম বুলি আশা কৰিলো। অঅ' তেতিয়াহ'লে ইয়াতে ৰাখো নিকি? ধন্যবাদ অ'